হেল্ল'। হেল্ল'।
হেল্ল'।
অ'। অ'।
ক'ত আছা?
মই এনেই ওলাই আহিছো সৰ ফালে দোকান কৰিব।
অ', অ'।
তুমি?
ময় আগফালে বহি আছো
আহ ব়া
বাপা বৰডো কেনেকুৱা আজি
ব্তৰমানটো ভাল নহয় এনে দিনততো বহুত অ দিনততো বহুত গৰমেই এতিয়া পুৰা বতাহ মাৰিছে
আমাৰ এইটো তেনেকুৱা দিনত ইমান ৰ'দ দিলে তাৰপিছত এতিয়াকে বতৰ বেয়াকে ধুমুহা আহিনা হৈছে
ছেকেণ্ডৰ গতি বতৰটোৱে ৰূপ সলাই থাকে
অ বতৰ ধৰিবই নাই মানে অ এতিয়া কি হৈ আছে অকনমান দেৰিকে কি হব একো ধৰিব নে
উম
সতি
তাকেই খোৱা বোৱা ৰাতিলে কি বনাই
ৰাতিলে মাছ আনিব গৈছে মায়ে দাদাক জানো এতিয়া সিকি আনে মায়ে এনেকৈ নদীৰ মাছ পায় নেকি আনিব কৈছে নদীৰ মাছ খাই ভাল পায়
তোকা ওচৰতে নেকি ন দি আছে
অ ব্ৰহ্মপুত্ৰখন আমাৰ ওচৰতে নহয়
তোমোকৰ ওচৰতে নি ব্ৰহ্মপুত্ৰ?
অ', দিপৰা ঘাট তছত মিলগলাৰ ঘাট এনেকে ঘাট কেইটামান আছে দিপৰা ঘাটত মাছ ধৰে।
অ'।
তাতে ব্ৰদ বেচেও।
অ', অ'। তোমালোকে ক'পা আনাগে এতিয়া?
আমাৰ ইয়াতো বেপাৰী আহে। ডিপুৰা ঘাটৰ পৰা মাছ ধৰি আনি পেলাই, চেণ্টাৰটো বেচে। তাৰ পিছত নহলে এই দিপৰা ঘাটৰ পৰা আনেগে গৈ পেলাই। সেই তেনেকুৱা আৰু।
তাকেহে।
কালি তোমাক কেক শিকাতটো আধা হ'ল নহয়।
অ'। উম।
পুৰাকে শিকি লোৱা নে কি এতিয়া?
কোৱা।
তুমি কাগজ এখন লৈ লোৱা?
অ'। ৰ'বা।
অ'। বাপ্ৰে বিৰাট মহো। মই বতৰটো ঠাণ্ডা দেখি বাহিৰত বহিছিলোঁহি। ইমান মঁহে কামুৰিছে।
মঁহ বহুতে আজিকালি বহুত জেগাবোৰ।
এইেই পানী বিলাক যতে ততে জমা হৈ থাকে তাত পোৱালী বিলাক হৈ পেলাই
তাকে।
বহিব নোৱাৰি বাহিৰত ইমান ম'হ অ অলপ দিনৰ আগতে কবা ছোৱালী এজনীও মৰিলে মেলেৰিয়া নে কি হয়।
পানী বিলাক আকৌ বেয়া হৈ গৈ আছে দূষিত।
সেইটোৱে।
উম। টাইফড চাইফড এইবিলাক চব হৈ গৈ আছে মানুহবিলাকো লাহে লাহে।
ইমান যে নতুন নতুন বেমাৰ আজ থাকে আমাৰ মাহঁতে ক মাহঁতৰ দিনৰ বোলে তেনেকুৱা বেমাৰ বিলাক নাছিলেই ইলাক নতুনকে হোৱা বেমাৰ বোলে।
উম।
হয়ো খোৱা বস্তু বেয়া পানী চানী বেয়া।
তাকে চব প্ৰদূষিত হৈ গৈ আছে যে। সেইকাৰণে অৱস্থ নাইকিয়া হৈ গৈ আছে, আজিকালি স সৰু ল'ৰা ছোৱালীবলাকৰ বেমাৰ।
জন্ম হৈ আহোতে তোমাৰ জণ্ডিছ হৈ আহে।
তাকে তোমাৰ আজিকালি কিমান সৰু সৰু ল'ৰাবিলাকৰ হাৰ্ট এটেক আহে। সাতাইছ আঠাইছ বছৰীয়া ল'ৰাবিলাকৰ।
নহ'লে সেই তেনেকুৱা বেমাৰ বিলাক জানো সৰু ল'ৰা ছোৱালীৰ হোৱা বেমাৰ।
আগতে নাছিলে হাৰ্টৰ প্ৰব্লেম এনেকুৱা কিবা কিবি।
উম, এই খোৱা বোৱাৰ লগতো কথা যে আচলতে।
উম, চব বাহিৰা বস্তু
পেকেট কেমিকেল উম।
আৰু যে আজিকালি যোনবিলাক চবজি তবজি সেইবিলাকো চব সাৰ চাৰ দিয়া।
উম,
তুমি আনি পেলাই বজাৰৰ পৰা আনি পেলাই দুদিন তিনদিন বাহিৰত থৈ পেলাই খাওঁ বুলি কলে খাব নোৱাৰা।
অ, মই তাকে সেইদিনাখন, তোমাৰ কি বাৰ দেই, শুকুৰবাৰে,
হম,
আমাৰ বজাৰ কৰি আনিলে, পাচলি তাৰপিছত কবিও আনিছিলে, কবিতো পটককে বেয়া নহয় জানো ঔষধ দিয়া,
অ,
তাৰ পিছত কালি মই, কালি কি বাৰ অ, কালি দেওবাৰ। কালি মই বনাব লৈছো দেখিছো কবি টো মানে ঠাৰি পাত গেলিলে নহয় মানে, চোৱা কিমান ঔষধি দি ৰাখিব লাগিব
তাকে, কতাৰ লগে লগে গেলিবলৈ আৰম্ভ কৰি দিয়ে।
অ, মানে এতিয়াতো এইটো চাগে কেমিকেল অকণ কমিয়ে দিয়ে কিয় নহ'লে পিছদিনাখনেই হালধীয়া পৰি আহে।
উম, মাছ মাংস চবতে অকল সেইবিলাক ঔষধ ঔষধ ঔষধেই।
অ,
তুমি তুমি এতিয়া ব্ৰইলাৰ মাংস ব বেলেগ মাংস খাবও নোৱাৰা, তোমাৰ পইচা থাকিব লাগিব সময়তে বেলেগ বস্তু
এক মিনিট ৰ'বাচোন।
অ,
হেল্ল', অ, কোৱা।
লাগে তুমি ব্ৰইলাৰ চইলাৰ মানে মাংস বানে বেলেগ আমাৰ লোকেল মুৰ্গী হাঁহ, এইবিলাক মাংস খাচি মাংস এইবিলাকতো খাবই নোৱাৰা
অ,
চবতে তোমাৰ ঔষধ।
আকৌ বইলাৰ তুমি নিজেও পোহা।
গম পায়েই থাকো কিমান ঔষধ, উম,
খাবলৈহে বস্তুটো ধুনীয়া,
অ, কিন্তু ভিতৰি কিমান বেয়া।
সেইটো কিমান সোপা কেমিকেল থাকে।
তুমি এতিয়া, আজিকালি মানুহে লোকেল মাছ নাপায় কাৰণে চালানী মাছ খায়,
অ,
বেলেগ ৰাজ্যৰ পৰা অনা সেইবিলাকতো কিমান মাৰাত্মক ঔষধ দি দি আনে যাতে সেইবিলাক মাছটো এমাহ দুমাহ পুৰণা মাছ হয়,
উম,
বেয়া নহবলে কিমান কি কি ঔষধ দিয়ে।
অ, আকৌ বৰফত ভৰাই আনে ন?
অ,
অ, মাছটো যেতিয়া নেগেলগে আহে কিমান কি দিব লাগিব।
তাকে, আৰু সেইমতে বৰফটো নগল বও সিহঁতে মাথা মাৰি আনে। তোমাৰ নিমখ দিয়ে, নিমখৰ ওপৰত তোমাৰ ভুচি ফলা ভুজি, ভুচিৰ ওপৰত তোমাৰ, উ, খেৰ তাৰ ওপৰতহে টিপাল দিয়ে।
এইবিলাক কিমান কি, কি কৰি আনে সেয়াকৈ আমি অমৃতৰ নিচিনে খাওঁ খাব ধুনীয়া যে।
তাকে। আৰু বৰ বিষাক্ত বস্তু আৰু।
তাকে হে।
তাকে মানুহ বিলাকে বহুত ঔষধ, বহুত ঔষধ।
কেনেকুৱা, কেনেকুৱা কি, কি ঔষধ খু তোমালোকে?
সেই তোমমান এচিত পানীৰ পৰা ধৰি লৈ
এই চিটটোতো আচলি এ চিটটো ন যোনটো হাত চ মানে মানুহ যে মুখ, চুখ পুৰি পেলাই
অ, তোমাৰ পটাশ, চটাশ উ, ধৰা এইবিলাক পানী চাফা কৰিবলৈ কিবা কৰিবলৈ বুলি কৈ পেলাই খুৱাই।
অ'।
কেৰক ভুচি চুচিবিলাকত ফৰ্মেলিন মাৰিব লাগে সিহঁতৰ গাত পিচাইড মাৰিব লাগে।
এইবিলাক এডৰা আৰু এডৰা তোমাৰ মানে কৈ, কৈ অন্ত নপঢহিব ইমানেই সিহঁতৰ নহবা ভাবাচোন সামান্য পোৱালি এটা তোমাৰ তেইশ, চল্লিশ দিনত কিমান দাম।
ডাঙৰ হৈ যায় অ, নহ'লেতো আমাৰ এতিয়া লোকেল মুৰ্গী পোৱালিব বিলাক ডাঙৰ হওঁতে, হওঁতে, হওঁতে সহঁতে এবছৰ লাগি যায় সিহঁতৰ।
তাকে।
মানে পোৰাকৈ ডাঙৰ হ'বলৈ তোমাৰ সাত মাহ, আঠ মাহতো লাগেই।
লাগে, লাগে।
আৰু এইবিলাক এমাহতে ডাঙৰ হৈ যায়।
উম, সেইবিলাকে এমাহতে ডাঙৰ হৈ গৈছে যে। তাকে মানুহ বিলাকে চবেই জানেই
উম।
এইবিলাক যে এটা বেয়া, বেয়া তাৰমানে
উম।
তথাপিও মানুহে নমনাকে নাথাকে।
খায়েই বাাৰ তুমি মই হ'লেও এৰিছোঁ জানো।
সেইটো কথাটো এতিয়া আমি বুজি পাইছো যে। এতিয়া মানে মেইন কথা মানুহ বিলাকৰ হাতত সিমানতো ধন নাই। দামী, দামী বস্তু খাবলৈ উম, উম। উম। এতিয়া যাৰ, যাৰ শকতি আছে তাই ভকতি আছে আৰু।
হ'লেও তাতো খায় মানে টেষ্টটো ভাল পায় টেষ্টৰো কথা
সটোৱেই।
তাকেহে।
ঠিক আছে তেন্তে পাতিম আকৌ দিয়া কেতিয়াবা।
অ'।